হেল্ল',
অ, শুনা পাইছা?
হেল্ল', অ পাইছোঁ- পাইছোঁ তুমি শুনিছানে বাৰু?
অ', অ', পাইছোঁ- পাইছোঁ।
অ' কি কৰি আছা?
মই তোমাৰ এইয়া এনে অলপমান বহিহে আছিলো তুমি?
হয়- হয় ময়ো এয়া ধুনীয়াকে চাহ তাহ খাই বৈ গৰ ইমান পৰিছে।
অ', অ', আচ্ছা তাকে।
অ, তাকে খবৰ খাতি কেনেকুৱা তোমাৰ?
খবৰ খাতি মোৰ ভালেই বাৰু তোমাৰ কোৱা‌চোন ভাল নহয়?
হয়, মোৰো ভালেই ভালেই অ।
অ', অ',
তাকে বোলো বহুত দিন হল তোমালৈ ফোন চোন কৰা নাই আজি বোলো এটা বিশেষ বিষয় ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে।
অ, হয় -হয় ভাল ভালে কৰিলা- ভালে কৰিলা সে কি বিষয় বা?
উম, বিষয়টো মানে এনেকুৱা হব মানে আমি মানে প্ৰতিদিনে আমি যে ব্যায়াম কৰা যে উপযোগী সেই বিষয়টোৰ ওপৰতে আমি কথা পাতো বুলি ভাবিছোঁ কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ', অ', ভালে হ'ব -ভালে হ'ব নিশ্চয়।
হয়। মানে এতিয়া আজিকালি মানে বৰ্তমান যুগত কি হৈছে? যে মানুহবোৰ মানে বহুত এ কাম -কামত ব্যস্ত হৈ থাকে গম পাইছানে? তাৰ ফলত তোমাৰ বহু খিনি মানুহৰ মানসিক চাপ পাই থাকে মানে তোমাৰ এ ডিপ প্ৰেচনত গৈ থাকে কিছুমান মানুহ তাৰ উপৰিও মানে কামত ব্যস্ত হৈ মানুহ মানে শাৰীৰিক ভাৱে বহুখিনি অসুস্থ হোৱা আমি দেখা পাইছোঁ হয় নে নহয়?
হয়- হয় তাকে।
সেইবাবে আচলতে মই ভাবো কি আমি প্ৰত্যেক দিনাই মানে তোমাৰ আধা ঘন্টা হওঁক, পোন্ধৰ মিনিট হওঁক আমি যদি শাৰীৰিক যদি ব্যায়াম যদি কৰিবলৈ মানে শৰীৰ চৰ্চা যদি আমি কৰিবলৈ যদি লওঁ নহয় আমাৰ কিন্তু মানে অলপ হ'লেও আমাৰ বাবে মানে অ, তোমাৰ সেইটো লাভদায়ক হব বুলি মই ভাবো গম পাইছা?
হয়- হয় নিশ্চয় উম।
হয়- হয় মানে কি হয় তুমি যেতিয়া শৰীৰ চৰ্চা কৰিবা তেতিয়া কি হয় মানুহৰ যি ষ্ট্ৰেচ সেইটো কমি যায় মানে তোমাৰ এ, যদি কিছুমান মানে তোমাৰ খং উঠি আছে নতুবা তোমাৰ মানে মন ভাল লগা নাই তুমি যদি সেই ব্যায়াম যদি কৰা মানে তুমি এ আজিকালিতো যি জিম যে খুলিছে জিমলে যদি যোৱা তাৰ ফলত তোমাৰ মানে বহুখিনি উপকাৰ হোৱা আমি দেখা পাওঁ গম পাইছা?
হয়- হয়।
হয়, মানে তোমাৰ কি হয় এ আমি যেতিয়া প্ৰতিদিনে যেতিয়া আমি শৰীৰ চৰ্চা কৰিম মানে তোমাৰ আধা ঘন্টা হলেও পোন্ধৰ মিনিট হলেও আমাৰ তেতিয়া শৰীৰটো মানে ভালে নাথাকিব কাৰণ আমি যেতিয়া শৰীৰ চৰ্চা কৰিম, ব্যায়াম কৰিম আমাৰ তেতিয়া কি হব আমাৰ শৰীৰত যি ৰক্ত চালন মানে তোমাৰ এ তেজটো চলাচল কৰি থাকিব গম পাইছানে?
হয় -হয় তাকে সে অ।
আৰু তেজটো যেতিয়া চলাচল কৰি থাকিব তাৰ ফলত আমাৰ মানে বহুখিনি ক্ষেত্ৰত ভাল হ'ব কাৰণ আমাৰ তেজ চলাচল কৰিলে আমাৰ শৰীৰটো ভালে থাকে বুলি আমি জানোৱেই সকলোৱে হয় নে নহয়?
হয়- হয় উম।
উম, কিন্তু আজিকালি কি হৈছে আজিকালি মানুহবোৰেতো একদম মানে কামত ব্যস্ত হৈ থাকে অ, তোমাৰ আৰু আজিকালি কাম বোৰ কেনেকুৱা আজিকালি চবতো মানে তোমাৰ কম্পিউটাৰ কাম হওক মান এনেকুৱা বহি- বহি কৰাই কাম হয় নহয় একেৰাহে যেতিয়া বহি থকা যায় মানুহে মানে তেতিয়া তোমাৰ হাড়ৰ মানে গাৰ বিষ হব পাৰে তোমাৰ কঁকাল বিষ এ তোমাৰ আঁঠু বিষ হয় নহয় বাৰু?
হয় -হয়।
আচলতে অ, সেইবাবে আচলতে যদি আমি তোমাৰ প্ৰতিদিনে যদি আমি আধা ঘন্টাকে হলেও যদি আমি শৰীৰ চৰ্চা কৰো তেতিয়া মানে কি হব আমাৰ সেই বিষ বোৰ আচলতে কমি যাব গম পাইছা?
হয়- হয় তাকে।
অ, কিন্তু এ অ, আৰু আজি আজিকালি যি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী সমূহ হওক মানে আজিকালি যি নতুন প্ৰজন্ম- প্ৰজন্মটো তেওঁলোকে আজিকালি কি কৰিছে আজিকালি তেওঁলোকে মানে সেই শৰীৰ চৰ্চা কৰিবলৈ এৰি দিছে গম পাইছানে?
হয়- হয় অ।
মানে তোমাৰ চাবাচোন তুমি মানে মানুহ বোৰে আজিকালি সৰু- সৰু ল'ৰা -ছোৱালী বোৰে কি কৰে বেছিভাগ সময় মানে তোমাৰ মোবাইলতে ব্যস্ত হৈ থাকে। তাৰ পিছত মানে শুই -শুই গেম খেলি থাকে। বহি -বহি গেম খেলি থাকে তাৰ ফলত কি হৈছে মানুহৰ শৰীৰটো একদম নষ্ট হৈ গৈছে গম পাইছা? আৰু আজিকালি সৰুতে কিমান মানে ডাঙৰ- ডাঙৰ তোমাৰ আমি দেখিবলৈ পাওৱে তোমাৰ এই ডায়বেটি টিছ হক বা এনেকুৱা আঁঠু বিষ, তোমাৰ মূৰ বিষ সেই তেনেকুৱা ধৰণৰ বেমাৰ বোৰ আমি দেখিবলৈ পাই থাকোঁ হয় নে নহয়? আচলতে আমি যেতিয়া তোমাৰ শৰীৰ চৰ্চা কৰিম নহয় আমাৰ তেতিয়া কিন্তু এইবোৰ বেমাৰ কিন্তু একোৱে নাথাকিব আকৌ।
তাকে -তাকে অ।
হয় -হয় আৰু এতিয়া এটা কথা কিন্তু হয় দেই মানে আমি যে অকল শৰীৰ চৰ্চা কৰিলে যে আমাৰ মানে তোমাৰ ব্যায়াম কৰিলে বা জিম -জিমলৈ গ'লে যে আমাৰ শৰীৰটো ভালে থাকিব সেইটো নহয় আকৌ।
হয়-হয়।
আমি -আমি কিন্তু মানে শৰীৰ ভাল ভালে ৰাখিবলৈ তোমাৰ আমি দৌৰিবও পাৰো মানে তোমাৰ ধৰা ৰাতিপুৱা সময়ত হওক বা আবেলি সময় হওঁক আমি যদি মানে অলপ সময় যদি দৌৰো মানে তোমাৰ দুই কিলোমিটাৰ, এক কিলোমিটাৰ, দুই কিলোমিটাৰ মান যদি আমি দৌৰো কি হব আমাৰ তেতিয়াও মানে ভাল হব আৰু আমি যেতিয়া দৌৰিম কি হব তেতিয়া আমাৰ যি হজম শক্তিটো সেইটো ভাল হ'ব গম পাইছা?
হয় -হয় অ।
হয়- হয় মানে আজিকালিৰ দিনত কি হৈছে মানুহবোৰেতো আজিকালি খোজ কাঢ়িবলৈতো এৰিয়ে দিছে সেইটো এটা বহুত ডাঙৰ মানে বেয়া কাম কৰিছে। তেওঁলোকে গম পাইছা মানে আজিকালি যি তোমাৰ ঘৰতে সক সকলোৰে ঘৰতে মানে স্কুতি, বাইক, গাড়ী থাকেই যে মানে কোনেও আজিকালি খোজকাঢ় কাঢ়ি ক'লেকো নাযায় কিন্তু আগৰ দিনৰ মানুহবোৰে কি কৰিছিলে আগৰ দিনৰ মানুহবোৰেতো একদম মানে জ্বলৈ যায় অকল খোজ কাঢ়িয়ে যাব লগা পৰিছিলে সেইবাবে তেওঁলোকৰ আগতে স্বাস্থ্যও ভাল আছিল গম পাইছা? আৰু স্বাস্থ্য ভালে ৰাখিবলৈ অকল ব্যায়াম কৰিলেই নহ'ব আচলতে মানে তুমি শৰীৰ চৰ্চা কৰি থাকিলে নহব আচলতে তুমি বিয়া স্বাস্থ্যটো ভালে ৰাখিবলৈ তুমি ভালকে খাদ্য খাবও লাগিব মানে তোমাৰ যিসমূহ খাদ্যৰ পৰা তোমাৰ এ গাত প্ৰটিন পোৱা তোমাৰ ভিটামিন পোৱা সেই তেনেকুৱা ধৰণৰ আমি খাদ্যবোৰ খাব লাগিব গম পাইছা?
হয় -হয় তাকেহে অ।
আজিকালি কিন্তু মানে যি নতুন প্ৰজন্মৰ মাজত এটা বহুত অ, বেয়া প্ৰভাৱ পৰিছে কি এই গুটখাহ যে খাই মানে তোমাৰ চিখৰ, কে পি সেইবোৰ যে খাই যে সেইটো এটা বহুত ডাঙৰ মানে অ, প্ৰভাৱ পৰা আমি দেখা পাইছোঁ সেইটো বহুত বেয়া কথা হৈছে কিন্তু দেই অ, তাৰ ফলত আমাৰ শৰীৰটো বহুত নচ ত 'হোৱা আমি দেখা পাইছো তোমাৰ কেঞ্চাৰ ৰোগ হৈছে তাৰ পিছত মানে আৰু বহুত ধৰণৰ তেনেকোৱা ৰোগ হোৱা আমি দেখা পাইছো সেইবাবে মই ভাবো কি আমি শৰীৰ চৰ্চা কৰাৰ লগতে আমি ভাল খাদ্যও খাব লাগে মানে প্ৰটিন থকা গম পাইছা?
হয়-হয় অ।
হয় -হয় তাকে ইয়াৰ ওপৰত তুমি কি ক'ব বিচাৰা অলপ কোৱাচোন বাৰু?
অ, তাকে -তাকে তুমি যিখিনি কথা কৈছা গুৰুত্বপূৰ্ণ কথাখিনি কৈছা এতিয়া এতিয়া ব্যায়ামৰ কথা যদি ক'বলে যাওঁ আচলতে আমাৰ যি সুস্থ আৰু সি জীৱনৰ বাবে কিন্তু ব্যায়ামটো আচলতে অতি প্ৰয়োজনীয়।
এতিয়া কোৱা হয় যে স্বাস্থ্যই হৈছে প্ৰকৃত সম্পদ এতিয়া
হয় অ।
এচ অহ এতিয়া চাবাচোন এজন মানুহ যদি তোমাৰ মানে ধনী হলেও যদি তেওঁ মানে যদি স্বাস্থ্যটো যদি ভালে নাথাকে তেওঁৰ তেওঁ কিন্তু সেই জীৱনৰ যি প্ৰকৃত আনন্দ সেই আনন্দ খিনি কিন্তু উপভোগ কৰিব নোৱাৰে এতিয়া সেইহে এতিয়া নিয়মিত ভাৱে- নিয়মিত ভাৱে তোমাৰ ব্যায়াম কৰাটো সেইটো কাৰণে সকলোৰে আচলতে অভ্যাস হোৱাটো উচিত আৰু আৰু তোমাৰ ব্যায়ামেটো কিৱল আমাৰ শাৰীৰিক মানে শৰীৰ মানে শৰীৰৰ শক্তিশালী কৰি মানে নুতুলে আৰ আমাৰ যি মন আছে মন অ, তোমাৰ সস্থ মানে সতেজ আৰু তোমাৰ সুস্থ কৰি ৰাখে। এতিয়া উম, ব্যায়ামৰ তাৰমানে এই যে উপকাৰিতা সেইখিনি কৰিছা এতিয়া বৰ্তমান সময়ত উম, বহু মানুহে কি কৰে পঢ়া- শুনা চাকৰি কৰি বা অনান্যা কিছুমান এ কামত তেওঁলোকে বেছি সময় কটোৱা দেখা যায়। আৰু তাত অ, বিশেষ কৰি যদি চাবলৈ যাওঁ বৰ্তমান সময়ত যি মোবাইল ফোন আৰু কম্পিউটাৰৰ সন্মুখতে অ, এই মানুহবোৰ মানে বেছি বহি পেলাই মানে তেওঁলোকৰ সময় কটায় এতিয়া
অয়-হয়
ইয়াৰ ফলত আমাৰ যি শৰীৰৰ উম চলা ফুৰা কমি যোৱা মানে কমি গৈছে এই ফলত আমাৰ এ তেজ চলাচল মানে ভালদৰে হ'ব পৰা নাই। আৰু তাৰ ফলত কি হৈছে তোমাৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিবলৈ লৈছে।
হয়- হয় অ।
উম, আৰু তোমাৰ এ আজিকালিতো তুমি কৈছা যে নিয়মিতভাৱে মানুহে খোজ খোজ কাঢ়া এইবোৰ বাদেই দিছে এ আৰু তাৰোপৰিও তাৰপৰি আচলতে আজিকালি যি জিমোত আছে জিমোত গৈ কিছুমানে তোমাৰ এক্সাৰচাইজ কৰে কিন্তু অ, জিমত মত গৈ তোমাৰ এক্সাৰচাইজ কৰা বা সেইখিনি আচলতে তোমাৰ এক্সাৰচাইজ নহয় কিন্তু তুমি তাৰপৰি জিমলে অ জিমলৈ যোৱা সলনি মই আচলতে উপদেশ দিম যে তুমি ঘৰতে তোমাৰ সেই এ ব্যায়াম খিনি মানে কৰিলে ভাল হব আচলতে কাৰণ চাবা জিমলেই গ'লে তোমাৰ এ বহুত খিনি টকা পইচাও খৰচ হয় কিন্তু তাৰ পৰিৱৰ্তে এ তাৰ পৰিৱৰ্তে আমি ঘৰতে তোমাৰ এ অলপ খোজ কঢ়া হওক বা ৰাতিপুৱা দৌৰিবলৈ যোৱা হওক বা অ, কিছুমান আপোনাৰ একে জেগাতে যিসমূহ ব্যক্তিয়ে তোমাৰ এ খোজ কাঢ়িব ভাল নোৱাৰে বা বয়সস্থ যোনসকল লোক আছে তেওঁলোকে যদি তোমাৰ ঘৰতে বহি পেলাই যদি যোগ ব্যায়াম কৰে বা অ, তেনেকোৱা ধৰণৰ কিছুমান যোগাসন কৰে আচলতে তেওঁলোকৰ আ পৰিৱেশ ভালে থাকিব বুলি মই ভাবো। অ, তাৰপৰিও তোমাৰ বিভিন্ন ধৰণৰ কাম আছে তোমাৰ এ সাঁতোৰা হওক বা বিভিন্ন ধৰণৰ খেলা হওক চাইকেল চলোৱা আদি তোমাৰ সেইবিলাক আচলতে এটা -এটা ব্যায়ামৰ প্ৰকাৰে এতিয়া আজিকালি তোমাৰ আজিকালি মানুহ বিলাকতো তোমাৰ বাহিৰলৈ ওলাই গৈ খেলা -ধূলা নকৰাই হ'ল। আমাৰ দিনত কি আছিলে আমাৰ দিনত আমি সকলোবোৰ দুপৰীয়া সময়ত অ, আবেলি সময়ত কি কৰো অ, সকলোবোৰ ল'ৰা ছোৱালী মানে ঘৰৰ পৰা ওলাই গৈ এ পথাৰত গৈ পেলাই আমি কৰো তাৰ ফলত আচলতে আমি আগৰ দিনৰ মানুহ বিলাক কি হৈছিলে মানে বেছিকৈ বেছিকৈ তেওঁলোকে জীয়াই আছিল বা তেওঁলোকৰ আয়ুস কালটো কিন্তু তেওঁলোকৰ দীঘল আছিলে কিন্তু আজিকালি ঘৰতে যেতিয়া মানুহ বিলাক সোমাই -সোমাই এ তোমাৰ মোবাইল উনপাত ব্যস্ত থাকিব তাৰ ফলত কি হৈছে তেওঁলোকৰ তেওঁলোকৰ শৰীৰটো আচলতে ঘনীয়া হৈ গৈছে আৰু তাৰ ফলত -তাৰ ফলত আজিকালি যি উম মানে মৃত্যুৰ যি সময় সময় ৰেখা সেইটো কিন্তু আগতকৈ কম হৈ আছে এতিয়া আগতে মানুহ এ আশী বছৰ জীয়াই থাকে তো আজিকালি তোমাৰ খুব বেছিহে সত্তৰ বছৰ মানুহ জীয়াই থকা দেখা পাইছোঁ।
অ',
এতিয়া সেই ক্ষেত্ৰত আচলতে অ, ব্যায়াম কৰাটো কিন্তু এটা বহুত উপকাৰী যাম বুলি মই ভাবো এতিয়া তাৰ উপৰিও তোমাৰ যি ছাত্ৰ -ছাত্ৰীৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ ছাত্ৰ -ছাত্ৰীৰ ক্ষেত্ৰতো তোমাৰ ব্যায়ামে মানে -মানে বহুত খিনিয়ে সহায় কৰে। এতিয়া তোমাৰ তেওঁলোকৰ পঢ়া শুনাত মনোযোগ বৃদ্ধিৰ কৰাৰ পৰা ধৰি এৰ এনেধৰণৰ মানে বিভিন্ন ধৰণৰ সহায় কৰে যাৰ ফলত তেওঁলোকে অ, তেওঁলোকে তোমাৰ ভালদৰে পঢ়া -শুনা কৰিব পাৰে বা পৰীক্ষাত এটা ভাল নম্বৰ তেওঁৰ -তেওঁলোকে আনিব পাৰে ত ' সেইহে অ, সেই আচলতে সেই ব্যায়াম কৰাৰ মানে ব্যায়াম কৰাৰ আচলতে এ সকলো দিশৰ পৰা আচলতে উপকাৰীয়ে হয় কিন্তু কিন্তু অ, তোমাৰ উম, কিছুমান অ', অ', তুমি যে কৈছিলা ব্যায়ামৰ লগে -লগে আমি খোৱা -খোৱা -বোৱাাতো আচলতে ধ্যান দিব লাগিব। আমি যদি অ, সতেজ খাদ্য খাম তেতিয়াহে আমাৰ আচলতে শৰীৰটো ভাল হৈ থাকিব। আন তাক অ, কিন্তু আজিকালি বৰ্তমান কি হৈছে তোমাৰ এ যি গোটখাজাতীয় বস্তু হওক ন'আমাৰ ফাষ্ট ঠাই যদি কবলৈ যাওঁ সেইবোৰ আচলতে অত খাবলৈ লৈছে তাৰ ফলত কি হয় তোমাৰ এই ফাষ্ট ফুড বিলাকত কি হয় তোমাৰ অত্যধিক তেল থাকে যাৰ ফলত- ফলত আমাৰ আমাৰ চৰ্বি বিলাক বেছি বাঢ়িবলৈ ধৰে তাৰ ফলত আমাৰ অ যাৰ ফলত আমাৰ ফেটি লিভাৰৰ দৰে বিভিন্ন ধৰণৰ বেমাৰ আজ জাৰ হোৱা দেখা যায় এটা সেইকাৰণে আমি সেইবিলাক আচলতে খাদ্য পৰিহাৰ কৰি যিবোৰ এ তোমাৰ উম - উম ফল মূল হওক বি ন ধৰণৰ বা তেনেকুৱা প্ৰটিন -টিন কেলচিয়াম বা তেনেকুৱা থকা কিছু সময় আচলতে খাব লাগে আৰু সেই কি কৰে দামী -দামী যিসমূহ প্ৰটিন হওক সেইসমূহ আচলতে কিনি পালাই খায় তাৰ সলনি আচলতে অ, সেই -সেইবিলাকত কিন্তু আচলতে কিছুমান কেমিকেলো উম মিহলি হৈ থকা দেখা যায় এ তাৰ পৰিৱৰ্তে আমি এ ঘৰতে বিভিন্ন ধৰণৰ প্ৰটিন জাতীয় বস্তু থাকে তোমাৰ আমাৰ ভাত ভাতৰ লগত ভাজি দালি হওক সেই দালিত তোমাৰ কিমান প্ৰটিন থাকে এ তেনেধৰণৰ এনে ধৰণৰ আচলতে আবি আমি যি আচলতে খাদ্যসমূহ খালে- খালেহে আমি শৰীৰ লগতে সুস্থ হৈ থাকিব। এতিয়া উম, সি- সিদিনটোৰে কবলে যাওঁ মানে বায়াম আৰু আমাৰ শৰীৰ এ মানে এনে ভাল খাদ্য খোৱাটো কিন্তু মানে অতিকৈ প্ৰয়োজনীয়।
প্ৰয়োজনীয় হয়- হয়।
উম, সেইখিনিয়ে আৰু।
হয় -হয় তুমি এতিয়া যিখিনি কথা ক'লা সেইখিনি বহুত ভাল কথা কলা মানে আমাৰ কি হয় আমাৰ তোমা মানে আৰু তোমাৰ শৰীৰ চৰ্চা আমি যেতিয়া কৰিম তেতিয়া আমাৰ শৰীৰটোৰ লগতে তোমাৰ অ, মনটো মানে সুস্থিৰ হৈ থাকিব আৰু আমাৰ ভাল চিন্তা মনলৈ আহিব গম পাইছা নাই?
হয় -হয় তাকেহে অ,
সেইবাবে আমি মানে প্ৰত্যেক দিনাই শৰীৰ চৰ্চা কৰাতটো বা অ, তোমাৰ অলপ হলেও খোজ কঢ়াটো আমি মই মানে প্ৰয়োজন বুলি ভাবো গম পাইছানে, আৰু আজি আজিকালি- আজিকালি দিনততো মানে মানুহবোৰে কি হৈছে যি সময় মানে কামৰ প্ৰকোবত আজিকালি মানে সময় নাপায় কিন্তু মই ভাবো কি যে এ ৰাতিপুৱা অলপ সময় হলেও তাৰপিছত তোমাৰ অ, আবেলি হলেও মানে অলপ হলেও তোমাৰ শৰীৰ চৰ্চাটো কৰিব লাগে আৰু আজিকালিতো তোমাৰ যি চৰকাৰেও কিছুমান সুবিধা কৰি দিছে বাৰু তোমাৰ এতিয়া এই মহিলাসকলক যে যু এ তোমাৰ এ যোগ দিৱসত যে তোমাৰ ব্যায়াম কৰিবলৈ দিছিলে সেইটো তুমি গম পাইছিলা নাই?
হয়-হয় শুনিছো- শুনিছো।
হয় -হয়। সেইটো এটা মানে এটা কথা কিন্তু কি গম পাইছ নাই আমি কিন্তু সেইবোৰ কথা কিন্তু লাজ পাব লাগে কাৰণ আমাক কি কৰিছে আমাক ব্যায়াম কৰিবলৈ আমাক চৰকাৰে পইচা দিব লগীয়া হৈছে আজিকালি দিনত গম পাইছানে অ, কিন্তু আচলতে স্বাস্থ্যটো কাৰ স্বাস্থ্য স্বাস্থ্যটো আমাৰে হয় নহয় বাৰু স্বাস্থ্যটো ভালে থাক থাকিলেহে আমি ভালদৰে মানে তোমাৰ জীয়াই থাকিব পাৰিম আৰু তাৰ ফলত আমাৰ কিমান খিনি উপকাৰ হ'ব সেইবোৰ কথা আমি আচলতে ভাবিব লাগে হয় নহয় আৰু তুমি যেনেদৰে ক -ক'লা যে শৰীৰটো মানে আমাৰ এটা প্ৰকৃত সম্পদ বুলি ক'ব লাগিব গম পাইছা?
হয় কম থাকে।
হয়, হয়। তাকে আজি তোমাৰ লগত কথা পাতি ভালে লাগ গিল বাৰু। বহুত খিনি নজনা কথা তোমাৰ পৰা জানিবও পাৰিলো। বাকি আজিলৈ হ'ব দিয়া।
অ, হ'ব হ'ব দিয়া।